হেল্ল'। হেল্ল', হেল্ল', হেল্ল'।
অ', আছে।
অ', নমস্কাৰ। গুড মৰ্ণিং, এতিয়া কি কৰি আছে আপুনি?
কোৱা বাৰিৰ খবৰ কোৱা? এই আছোঁ দিয়কচোন, আজি দিনটোও ভাল, মানে বৰষুণ নাই ইয়াতে।
অ'।
ভালকে ইয়াতে বৰষুণ নাছিলে, বৰ হৈছিলে, মানে ওলাব পৰা নাছিলে ঘৰৰ পৰা, ত' মানে ৰাস্তা বি
হয়, হয়।
বিলাক মানে ৰ'দ দিছে, মানে অকনমান মানে ৰ'দ দিছে। বৰ্তমান বহুত গৰম।
অ'।
এতিয়া কেইটা বাজে, নটা- নটা বাজে ন, এই নটাৰ পৰা আৰম্ভ কৰিছে। গৰম, গৰম ইয়াতে নটাৰ পৰা আৰম্ভ হৈছে। এই হৈছে দিয়ক ব্ৰেকফাষ্টটো।
অ', ব্ৰেকফাষ্টত কি কি খালে?
না
হেল্ল' অহ। মইয়ো তেনেকেই চাহ আৰু বিস্কুতেই খালোঁ। আজি দিনটোৰ প্লেনিং কি আছে?
দিনটো মোৰ প্লানিং তেনেকে এটা বিশেষ একো নাই। মই অকনমান উম, আ, ফুৰিব ফুৰিব মানে টা টাউনত অকনমান কাম আছে, ত' সেইটো লৈ কিনি টাউনত অকনমান গুচি যাম। বুলি ভাবিছোঁ, দচটাৰ পিছত। হয়।
ত' কাম কেইটা সমাপন কৰি আকৌ ঘৰমুৱা হ'ব লাগিব। হা, বৰ্তমান বতৰো বেয়া, হঠাৎকৈ মানে বতাহ ধুমুহা আহে। ত' বতাহ ধুমুহা আহিলে মানে বহুত ভয় লাগে আৰু বৰ্তমান সেই ফতক কৈ কিবা হয় ন? এ, আ টাণ্ডাৰ ষ্টৰ্ম হয়। ত', অ', ভয় লাগে, হয়।
কেতিয়া, ক'ত পৰে, এতিয়া ।
বাৰিষাৰ বতৰ না আৰু এই মানে অ পটকৈ বৰষুণো আহি দিয়ে।
উম।
ত' তেতিয়া সমস্যা হয়। ত' সেইকাৰণে যিমান আ, যিমান যিমান পাৰোঁ অ মানে প্ৰতিকূল বতৰতে আ গ টাই কামখিনি সমাপন কৰি আ, আকৌ ঘৰমুৱা হোৱাটো বেছি ভাল বুলি মই ভাবোঁ।
হয় হয়, সেইটোৱে।
বাকি আ, বাকি ছাত্ৰ ছাত্ৰ জীৱন মানে স্কুলীয়া জীৱনত আটাইতকৈ মানে ভাল লগা এ, এতে এ টা অ' ভাল লগা এটা মুহুৰ্ত, তোমাৰ কিবা আছেনে, তেনেকা কাহিনী আছেনে?
তেনেকেতো। আছে বহুত, এতিয়া মনত পৰা নাই আৰু।
হয়, মনত পৰা নাই।
আপোনাৰ?
এই সৰুতে এ সৰু সৰুতে যেতিয়া আ, মানে ক্লাছ ফাইভলৈকে আছিলে।
তেতিয়াতো মানে বহুত কন কন সৰু ল'ৰা ছোৱালী এটা বন্ধু জাক আছিলে, সেই বন্ধুজাকৰ মাজত কিবা নিজৰ নিজৰ মাজতে কাজিয়া পেচাল হৈছিলনে?
হয়, বহুত হৈছিলে। তাতে মানে কেনেকা বেঞ্চত বহালৈ পেলাই।
হয়।
কোন আগত বহিব, কোন পিছত বহিব, উম।
আ, কনে কনে কাৰ কিতাপ চুৰি কৰিব। তেনেকে আছিলে না? এটা পৰিবেশ মানে এটা সেই সেই সেই স্কুলীয়া জীৱনটোৱেই মানে আটাইতকৈ ভাল লগা মুহুৰ্ত আছিলে চাগে মানুহৰ জীৱনত।
হয়', হয়', হয়',।
তাৰমানে যিমান দূৰ আমি, কলেজীয়া জীৱন পাইছোঁ কিন্তু কলেজীয়া জীৱনত, সেইবোৰ মধুৰতা নাথাকে।
হয়', এইটোত কলেজীয়া জীৱনত নিজৰ এটা প্ৰেচাৰ থাকে ন'।
প্ৰেচাৰ থাকে। কলেজীয়া জীৱন হ'লে আপুনি মান মানে বহুতো মানে জানা বোজা হৈ গ'ল, ভৱিষ্যত কেৰিয়াৰলৈ চিন্তা কৰিব লগা হয়।
ক'ব নোৱাৰি।
অ', কি আৰু কিতা- কিতাপৰ বুজাওঁ থাকিল লগতে।
হয়', এতিয়া কেৰিয়াৰৰ বোজা হয়'।
অ' পঢ়িব লগা থাকে। আৰু তেনেকে বহুত চেমিনাৰবোৰ থাকে, ৱাকশ্বপবোৰ থাকে।
হুম',। সেইটোৱে।
ত' সেই স্কুলীয়া জীৱনৰ মুহুত ত' সময়বোৰেই আটাইতকৈ মনত এতিয়াও মানে
উম',।
বা চকুৰ আগত বাহি উঠে সেইবোৰে।
হয়', হয়', এতিয়াহে গম পোৱা যায় যে আগৰ দিনবোৰে ভাল আছিল। আগতেটো তেনেকা লাগিছিল, কেতিয়া ডাঙৰ হম। কেতি কেতিয়া ডাঙৰ হম। এতিয়াহে গম পোৱা গৈছে যে
আ'- আ'- আপোনালো- আপোনা- আপোনালোকে সৰুত তে সৰুতে যেতিয়া আপোনালোকৰ বয়স আছিলে বাৰ, তেৰ বছৰ মান আছিলে তেতিয়া তেতিয়া আপোনালোকে কি কি খেলি ভাল পাইছিলে?
এনেতো কি আছিলে এইটো? এটা কি আছিলে? সেই চে- চেন্দেলৰে কাটে যে, গ'ল কে বনাই?
চেন্দেলৰে কাটি গোল কৈ বনাই?
নাহ আ' নামটো একজেক্ট মই নাজানো! কিন্তু আ' আ' আমি এইযে কি কি বুলি আছিলে? তেতিয়া সৰু আছিলোঁ আমি। কাবাডী খেলিছিলোঁ, বা এই হা হাদু-গুডু নে হাদু-গুডু বুলি কয় যে সেইবোৰ খেলিছিলোঁ।
উম', হয়', হয়',।
আৰু আমি যিহেতু ল'ৰা, সেই ল'ৰা হিচাপত আমি এ' আ' ফুটবল মানে জ'- জুম- জুম্বুৰাজ। জম্বুৰ আছে যে জম্বুৰা টেঙা, সেই সেই জম্বুৰা টেঙাটো আমি এ', ফুটবল হিচাপে খেলিব পাৰিছোঁ নে নাই?
হয়', হয়', দিনত যে কিমানটা গৈছে গৈ
জম্বুৰা টেঙা অকল চুৰি কৰি খেলিছিলে নে? নিজৰ নি- নিজৰ বাগানৰ পৰাই মানে ছিঙিছিলে?
এইটোতো ক'ত আৰু নিজৰ চুৰি।
তেতিয়াটো সৰু হয় ন মানু অঁ মা মানুহৰ বাগানৰ পৰা চুৰি কৰি- খেলা মজাটোৱেই বেলেগ।
উমঁ!
এই সৰু থাকোতে জ' আ- অঁ 'মানে জুম্বুৰা টেঙাৰ অঁ, ব -বল খেলোতে তেতিয়া অঁ, ভ- ভৰিবলাকত আঘাত- পাইছিলে নে নাই?
বহুত, বহুত পাইছোঁ।
কেতিয়াবা কান্দিছিলে নে? সেইটো সময়ত খেলৰ সময়ত?
হেৰৌ! হেৰৌ! কান্দা নাই মাৰপিটহে লাগিছোঁ এসোহা।
এনে ব ওৱাৱ বতাহ বৰষুণ একো মানা নাছিল ন সেইখিনি সময়ত?
উমঁ, বৰষুণ দি থাকা, বৰষুণ দিনত আৰু বেছিকে হৈছিলে।
টো বেছি মজা আছিলে ন? লগৰ কেইটাৰ লগত সেই যে, জম্বুৰা টেঙা ফুটবল খেলা।
হয়, হয়।
সেইবোৰ এতিয়া মনত পৰেনে নে নাই?
বহুত মনত পৰে। এতিয়াতো একো খেলেই নহয়, চবেই নিজৰ নিজৰ কামত ব্যস্ত। চবেই নিজৰ নিজৰ জীৱনত ব্যস্ত।
কেইটা এতিয়া মনত পৰে নে নাই? লগৰ কেই লগৰ কেইটা একটা নাম মনত আছে নে?
নাম মনত আছে। এই মানে কেনেকা ইহঁতৰ বাহিৰত নহয় ন ঘৰৰ ঘৰতে হয়। হয়ঁ হয়ঁ।
না।
চবে নিজৰ নিজৰ কামত এতিয়া ব্যস্ত।
আহ ফোনত কথা পতা এনে নহয় যে আমি যে তেনেকে তেনেকে কৰিছিলোঁ। মানে সৰু থাকোতে আমি ঝুমুৰা টেঙাৰ আহ ফুটবল খেলিছিলোঁ।
ফোনত মানে চবে ঘৰতে আছে ন। মানে ঘৰৰ পৰা কাম কৰি আছে ইহঁতে।
হয়ঁ!
চবে কলে কেনেকা ইহঁতৰ পঢ়া শেষ হোৱা নাই কলেজ পঢ়ি আছে তেনেকে।
হয়ঁ!
এতিয়া চবে মানে নিজৰ নিজৰ খেলা ধূলা নহয় আৰু।
হয়ঁ!
ওম আৰু চা ঠিকে।
ত-
হোম
আম বাখী কোৱা।
বাকী তেনেকুৱাই আৰু।
এ প্ৰেম প্ৰেম প্ৰৰিতি হৈছিলে নেকি?
এইটো কলেজ। কলেজতো এতিয়া বইছহে আছে গাৰ্লচতটো নাই।
আচ্ছা বইজ বইজ কলেজত সোমাইছিলে?
হয়।
ত ইএ বইজ কলেজত অকল কলেজত যে কলেজত যে ছোৱালী থাকিব লাগে সেইটোতো। কথা নহয় বাহিৰৰ পৰাও থাকে জান নাথাকে জানোমাইনা নাহ
অ বাহিৰ উম বাহিৰৰ পৰা আছে। হৈছে -হৈছে-
এইবোৰ সেই এইবিলাক একে একতা মানে আহ মানে জীৱনত কাহানী হিচাপে থাকি যায় ন-
উ-
উম একবাৰ মনত পৰিবলগীয়া থাকে সেইবিলাক। মানুহ মানুহ যিহেতু অকল। মানুহে প্ৰেম বুলিলে বেলেগ -বেলেগ ধৰণৰ বুজে কিন্তু, তেনেকা হ'ব নালাগে প্ৰেম বলা বস্তুটো বেগ। আৰু সেই প্ৰেমক আমি আহ মানে কি বুলি কয় সেই প্ৰেমৰ চলনা দি আমি মিচ বিহেভ কৰো সেইবিলাক আমাৰ। হ'ব নালাগে প্ৰেম - প্ৰেমক। প্ৰম মৰম এইবিলাকতো বেলেগ বস্তু হয় ন
পেমহয় -হয়।
ত' সেইকাৰণে আমি-
হুবদিয়ক হয় -হয়।
অ চিন্তা কৰে আমি বন্ধু বন্ধুৰ মাজতো প্ৰেম হ'ব পাৰো বন্ধু আৰু, বান্ধৱীৰ মাজতো প্ৰেম হ'ব পাৰোঁ।
হয় -হয।